হেল্লো'
হেল্লো' অ শুনিছা নাই এইবাৰ?
হেল্ল'
হেল্ল'। হেল্ল'। হেল্ল'।
শুনিছেনে?
অ' শুনিছো এইবাৰ।
অ' কি কৰিছা?
এ, শুই আছো আৰু। তুমি কি কৰিছা?
মইয়ো আছো এনেই, ভাত খা খালানে নাই?
উম, ভাত খালো। তুমি খালা? খালো খালো, তুমি খালা নে? উম, আছোঁ, কোৱা।
মানে আমি ঘৰৰ ওপৰত কথা পাতিম বুলি ভাবিছিলোঁ।
আহ, কোৱাচোন বাৰু।
এতিয়া চাবা হা, মানে আমাক আমিতো গছ নহ'লে জীয়াই থাকিব নোৱাৰোঁ ন। গছে আমাক গছে আমাক অক্সিজেন দিয়ে, বতাহ দিয়ে। অঁ গছে ফল দিয়ে, চাহ দিয়ে, গতিকে আমাক গছ-গছডালটো আমাৰ প্ৰয়োজন হয়নে নাই? গছ নহলেটো আমি জীয়াব নোৱাৰোঁ।
হয়।
নহয় নহয়, গছ থাকিব লাগিব।
হয়, তেনেকে এতিয়া আমি য'ত নেকি এতিয়া চাবা হা এতিয়া চহৰত ক'ব গ'লে, কিছুমান দলং বনোৱাৰ ক্ষেত্ৰত, কিবা ক্ষেত্ৰত গছবোৰ কিমান কাটি পেলাইছে।
কিমান কাটি পেলাইছে, হয়নে? এতিয়া দীপৰ বিলখনততো ক'ব গ'লে গোটেই গছ বোৰ কাটিয়েই পেলালে, ত' এতিয়া সেইটো কথাত আমাৰ চৰকাৰে যেনেকে এইটো চৰকাৰে আমাৰ কাৰণে বহুত সুবিধা দিছে, কিন্তু সেই সুবিধাৰ মাজতে আমাক কিন্তু, মানে অলপ আমাক মানে সেইয় আৰু, মানে পৰিস্থিতিৰ মানে সমস্যাৰ আহি পৰিছে। হয়নে বাৰু? যেনেকে এতিয়া গছবোৰ কাটাৰ হেৰিৰ ফলত ত' আমাকতো গছ আমি গছ নহ'লে জীয়াব নোৱাৰোঁ, ত' আমাক গছ লাগিবই। যদি আমি গছ ওচৰত যদি আমি গছ কাটিবই লাগে, যে গছ কাটাৰ আগত আমি দহডাল আগত ৰুব লাগে। কাৰণ সেইকেইডাল গছ হোৱাৰ পিছতহে আমি কাটিব কাটাৰ কথা ভাবিব-ভাবিব লাগে। কাৰণ গছ পতককৈ নহয়, আৰু মানুহে যেনেকে পুতুককে গছ এটা কাটি পেলাই, সেই কাটি পেলোৱাৰ পিছত আকৌ সেই গছডাল ঘূৰাই পাও নেকি নাপাওঁ। আৰু তেনেকে আমি গছ আগতে ৰুব লাগে। কাৰণ গছ নহ'লে আমাৰতো একো নাথাকে, গছ আমাক লাগ লাগিবই, যেনেকে আমাক লাগিব সেনেকে পশু-পক্ষী বিলাককো থাকিব লাগিব, সিহঁতেতো গছতেই বাস কৰে গছত বাঁহ সাজে, আৰু তেনেকে গছত বাস কৰে। সিহঁতৰ কি হ'ব ক'ত থাকিব হয় নাই
উম উম
হওক তেনেকে এতিয়া আমি আমি যিমান পাৰো সিমান গছ ৰুব লাগে। যতেই নহওক পথাৰতেই হওক বা ৰাস্তাতেই হওক ৰাস্তাৰ কাষত ঘৰৰ কাষত ঘৰৰ পিছফালে ঘৰৰ পদূলিত আমি গছ কাটিবই গছ ৰুব লাগে।
উম
আৰু কিছুমান মানুহে মানে এনেই গছডাল এ এগছ এনেই আছে এনেকে কাটি দিও। তো সেইটো কৰিব নালাগে কাৰণ গছ আমাক লাগেতো গছ আমাক লাগে আৰু বহুত প্ৰয়োজন আমাৰ গছ অ তুমি কি ভাবা
গছ ৰুব লাগে বাৰু আৰু গছৰ গছ ৰুোৱাৰ মানে এই প্ৰক্ৰিয়াটো মানে আমাৰ স্কুল বা অন্যান্য অনুষ্ঠান সমূহত ক'ব লাগে। যাতে গছসমূহ সংৰ ক্ষণ কৰাৰ লগতে ৰোপণ কেনেকে কৰিব লাগে ইয়াক কেনেকে ভালদৰে ৰাখিব লাগে।
হয়।
সেই বিষয়ে মানে অলপ ক'ব লাগে।
ক'ব লাগে হয় এতিয়া আমাৰ যেনেকোৱা নতুন নতুন আমাৰ জনসংখ্যা আহি আহে মানে যেনেকে এতিয়া সৰু সৰু যিবোৰ জনসংখ্যা আছে আমি সেইবোৰক শিকাব লাগে যে এইবোৰ এইবোৰ শিকাব লাগে আমাৰ পৰিৱেশবোৰ কেনেকে চলাব লাগে কেনেকে ৰাখিব লাগে কেনেকে থাকিব লাগে গছ ৰুব লাগে। কিমান ভাল কাম কৰিব লাগে আমি চব সেইবোৰ শিকাব লাগে হয় আমি শিকালেহে সিহঁত তে সেইবোৰ জানিব হয় নাই। তেনেকে যেনেকে আমাক আমাৰ মা দেউতাই শিকাইছে। আমাৰ স্কুলত শিক্ষকে শিকাইছে যে এনেকোৱা এনেকোৱা কৰিব লাগে গছ ৰুব লাগে তাৰ পিছত গছ এনেই বিনা কাৰণত গছ কাটি পেলাব নালাগে। ত' আমাক তেনেকে শিকাইছে আমিও তেনেকে আমাক সৰু সৰু বা সেইবোৰ শিকাব লাগে আমাৰ সৰুবিলাকক
উম
নহয়নে
উম হয় আৰু আমাৰ যিবোৰ ধৰক এতিয়া ফাৰ্ণিচাৰসমূহ
হয় হয়
সেই ফাৰ্নিচাৰসমূহতো আমাৰ গছৰ পৰাই অহা যায়
হয় হয়
আৰু এতিয়া মানে আমাৰ এতিয়া দেখা গৈছে কিছুমান গছ বিলাক মানে চোৰাং চোৱাই মানে বাৰ কাট কাটি থাকে আমাৰ অভয়াৰ অভয়াৰণ্যসমূহৰ পৰা
হয় হয়
ইয়াৰ ক্ষেত্ৰত বাৰু চৰকাৰে পদক্ষেপ লৈছে বাৰু
হয়।
সেইটো সেইটো কৰিব নালাগে মানে এই চৰকাৰে অলপ মানে কঠোৰ হৈছে বাৰু আগতকে মানে ধৰক এতিয়া ধৰক মানে গাৰ্ড বিলাক অলপ বঢ়াইছে আমাৰ অভয়াৰণ্যসমূহত এইটো কোনো চোৰাং চোৱাই যাতে গছসমূহ কাটিব নোৱাৰে আমাৰ যিবোৰ
তেনেকে এক আচলতে চৰকাৰে কিছুমান ক্ষেত্ৰত বহুত ভুলো কৰে কিছুমান ক্ষেত্ৰত শুদ্ধও কৰে এতিয়া এফালৰ পৰা চাব গ'লে শুদ্ধ কাৰণ এইবোৰ যে মহিলাসকলক যে আঁচনি দিয়ে- কিবা দিয়ে, তাৰ আঁচনিৰ জৰিয়তে মহিলাসকলক- গছ ৰোপণ কৰিব দিছে বা কিবা কৰিব দিছে সেইবোৰ কৰিব দিছে সেইবোৰ ভাল কথা। কৰিব দিছে কিন্তু কিন্তু- এ কেতিয়াবা কেতিয়াবা চৰকাৰে এনেকুৱা এনেকুৱা বাধ্য কৰাই পেলাই যে গছ চব কাটি পেলাবলগীয়া হয়। এতিয়া চাবা হাঁ গুৱাহাটী গুৱাহাটী চহৰক ক'ব গলে দলংৰ ক্ষেত্ৰত বহুত গছ কটা গৈছে ইতিমধ্য আৰু যিহেতু- দীঘলী পুখুৰী-দীঘলী পুখুৰীৰ গছসমূহটো কাট টা কথা আছিলে কিন্তু কিছুমান কিছুমান হেৰি কাৰণে মানে বহুত প্ৰতিবাদ কৰাৰ কাৰণে সেইখিনি গছ- নাকাটিলে বাৰু তাৰপিছত দীপৰ বিল সন্মুখতো কাটিয়েই পেলালে। হক তেনেকে চৰকাৰে সেইবোৰ ব্ৰিজ হয় ব্ৰিজ বনাব লাগে।
কিন্তু যে গছ কাটি পেলাই যে মানুহৰ- স্তাই নোহোৱা কৰি পেলাই যে সেই কৰিব সেইটো নহয়, হয় নাই।
উম উম।
কিছুমান ক্ষেত্ৰত আ- আমাক গছ কাটিবও লাগিব বা কিছুমান ক্ষেত্ৰত কিছুমানক- যেনেকে ঘৰ চৰ বনাওঁতে ঘৰৰ দৰ্জা খিৰিকি বনোৱা হয়। প্ৰায় থেৰ বনোৱা হয়, সেইবোৰো গছৰ পৰাই হয়- বাৰু কিন্তু সেইবোৰ গছ কটাৰ আগত আমি- গছ আৰু ৰুব লাগে যে এডাল গছ- গছ কটাৰ পিছত যাতে মানুহৰ প্ৰভাৱ নপৰে যে গছ কটা গ'ল। সেনেকে আমি আৰু দহডাল গছ দহডাল গছ বেছিকে ৰুব লাগে, হয় নে।
উম উম।
অঁ, ঠিক ঠিক এনেকে। তুমি কি ভাবা আৰু কোৱাচোন কিবা?
এইতোৱে। গছবোৰ যেতিয়া এতিয়া ধৰা আমাৰ ইয়াত যিবোৰ ভূমিস্খলন হয়- যেতিয়া মানে গছ আৰু গৰা খহনীয়া আমাৰ যিটো হয় মানে গছ-গছনি নথকাৰ ফলত হয়। যদি তাত গছ-গছনি থাকিলে হয় মানে তাত মাটিটো ধৰি থাকিলে হয়।
হয়।
যদি- মানে গছ-গছনি নোহোৱাৰ ফলত যেতিয়া গছ-গছনিসমূহ কটাৰ ফলত আমাৰ ধৰক এতিয়া গৰা খহ- খহনীয়াসমূহ বেছি হ'ব ধৰিছে, ভূমিস্খলন বেছি হ'ব ধৰিছে।
হয়।
এতিয়া পাহাৰৰ অঞ্চলসমূহত ধৰক ভূমিকম্প হ'লে গোটেই মানে গোটেই মাটিবোৰ খহি আহে তলৰ পৰা। যদি তাত- গছ থাকিল হয় মানে মাটিখিনি এটা বান্ধোনত থাকিল হয়। এই খনহনীয়া প্ৰভাৱটো অলপ কমিল হয় মানে যদি গছ থাকিলে হয়।
হয়।
আৰু গছসমূহ এটা নিৰ্দিষ্ট এটা টাইম থাকে সকলোবোৰ গছৰে। মানে নিৰ্দিষ্ট এটা টাইমত কাটিব লাগে, সকলো গছৰ এটা বয়স থাকেটো।
হয় হয়।
এতিয়া অলপ দিনৰ আগতে এটা নিউজ পাইছিলো এজনী ছোৱালী এজনী মানে দেত হৈছিল মানে গছ- ভাঙি পৰিছিল গুৱাহাটীৰে কোনোবা এটা অঞ্চলত পাণ্ডু কলেজৰ আছিলে নেকি ছোৱালীজনী?
হয়।
ত' তেনেকে মানে অলপ নিৰ্দিষ্ট এটা বয় নিৰ্দিষ্ট এটা সকলো এটা বস্তুৰ এটা নিৰ্দিষ্ট এটা টাইম থাকে। সেই টাইমটোত মানে সকলো বস্তু মানে নোহোৱা কৰিব লাগে মানে কাটিব লাগে আৰু গছবোৰ।
হয়, হয়। সেইটো কথা আমি আমি মানি চলিব লাগিব ন'?
অঁ।
তই যাব লাগিব সেইটো বুজিব লাগিব। যে আমি এনেকে এনেকে চলিব লাগিব, এনেকে কৰিব লাগিব কামবিলাক হয় নাই?
উম, উম।
ঠিক তেনেকে আৰু।
এতিয়া ধৰক এতিয়া আমাৰ বহুত প্ৰদূষণ হ'ব ধৰিছে দিয়ক প্ৰদূষণসমূহ এতিয়া ৰোধ কৰিবলে আমি বিশেষকে গছ পুলি ৰোপণ কৰিব লাগিব। এতিয়া অক্সিজেনৰ পৰিমাণটো লাহে লাহে কমি গৈ আছে আগত আগতকৈ। ত' অক্সিজেনৰ পৰিমাণ কমাৰ আৰু এতিয়া বৃদ্ধি কৰিবলে আমিতো গছ গছ ৰোপন কৰিব লাগিব।
কৰিব লাগিব হয়।
আৰু গছ-গছনিসমূহত থাকিলে মানে আপোনাৰ যিটো অঞ্চলত গছ-গছনি থাকে সেই অঞ্চলত মানে বৰষুণৰ প্ৰভাৱটো অলপ বেছি হয়।
হয়, হয়।
এতিয়া আমাৰ এমেজন জংঘলৰ পৰা প্ৰায় আমাৰ অক্সিজেন প্ৰায় আমাৰ ফৰ্টি, থাৰ্টি ফাইভ ফৰ্টি পাৰ্চেণ্ট অক্সিজেন তাৰ পৰাই আহে।
হয়, হয় হয়। সেনেকে আৰু। মুঠতে গতিকে, আমি এতিয়া গ গছ ৰুব লাগে। যিমান পাৰোঁ আমি সিমান গছ ৰুব লাগে আৰু।
এতিয়া মানে আমাৰ অকল যে পাঁচ মানে ম গছ মানে কি? বিশ্ব পৰিৱেশ দিৱসত যে দিনাই যে গছ ৰুব লাগিব সেইটো নহয় আমি মানে পৰাপক্ষত মানে পাৰে পাৰে মানে সময় পোৱাই বা চান্স পোৱাই মানে আমি গছ ৰোপন কৰিব লাগে। এতিয়া আমি দেখা যায় যে অকল বিশ্ব পৰিৱেশ দিৱসৰ দিনাই গছ ৰোপন কৰা।
আ সেইটো কমি গৈছে যে মানুহে--মানুহে মন মানুহৰ চিন্তাটোও নোহোৱা হৈ গৈছে যে আমা গছ বুলি। মানুহৰ সেইটো ভাৱ নাই, নাহেই, গমেই নাপায় বহুতেই। কিন্তু কিছুমান মানুহ এনেকুৱা আছে যে গছৰ প্ৰয়োজন সেই মানুহজনে গছ ৰুইয়ে থাকে। কিন্তু মানুহৰ ইমান এটা গুৰুত্ব নাই। ত' সেইকাৰণে আমি আ যেনেকে আমাৰ স্কুলবোৰত মিটিং হয়, কিবা হয়। ত' সেইবোৰ মিটিং -চিটিঙত আমাৰ এইবোৰ, এইবোৰ কথা উলিওৱাটো জৰুৰী হয়নে বাৰু?
উম, উম।
উম। তেনেকে ঠিক আছে আমি এতিয়া বহুতখিনি অঁ, নজনা জানিলোঁ। আকৌ কেত তিয়াবা কথা পাতিম। ত' ধন্যবাদ ৰাখিছোঁ, ধন্যবাদ।
উম, হ'ব দিয়া পিছে।